অ কি খবৰ কি খবৰ তোমাৰ? কি খবৰ তোমাৰচোন খবৰে নাই আজিকালি কি কৰি থাকা অ।
খবৰ ভালে তোমাৰ।
ক'ত থাকা তুমি আজিকালি একদমেই নাই ক'ত থাকা আজিকালি। গম পাইছানে মই তোমাক কিবা কৈ আছোঁ। গম পাই আছা নে নাই মই তোমাক কিবা কৈ আছোঁ।
কি কৈ আছা কোৱা ভালদৰে বুজি পোৱা নাই ৰবা।
কিয়?
হেল্ল'।
কিয়? এতিয়া, মোৰ মাতষাৰ শুনি পাইছা নে?
কি ক'লা?
মোৰ মাতষাৰ শুনি পাইছা নে?
অ', অ', পাইছোঁ, পাইছোঁ, পাইছোঁ। তুমি শুনি আছা ন?
অ', শুনি আছোঁ, তোমাৰ মানে ক'ত থাকা, অ'? একো মানে মেচেজো নকৰা ফোনো নকৰা, ক'ত থাকা? অলপতোটো ফোন কৰিব পাৰা তুমি, ফোন কৰিলে ভাল লাগে আৰু কৰাচোন, তুমি মোক কৰিবাচোন, মাজে সময়ে
এইটো মই মানে অলপ ব্যস্ত
অ', তোমাৰ শুনাচোন, তোমাৰ অলপ নেটৱৰ্কটো প্ৰব্লেম হৈ আছে নেকি? কি কৰি আছা পিছে? অ', এতিয়া মাতষাৰ তোমাৰ ধুনীয়াকে শুনিছোঁ। বাৰু, ভাত খালা? ভাত খালা নে নাই?
শুনি আছে
তোমাৰ নেটৱৰ্ক প্ৰব্লেম নেকি অলপমান? নেটৱৰ্ক অলপ অসু অ', এতিয়া ঠিকেই আছে চোন।
অ', অ', দিয়া, কোৱা, মই তোমাৰ কথা শুনি ছিলো
অলপমান তুমি এঠাইলৈ যোৱা না, এঠাইৰ পৰা এঠাইলৈ
মাত শুনিছে? অ', ৰ'বা ৰ'বা, কি বুজি পোৱা নাই
মাজে সময় পাও, মাজে সময় মানে, একদম তুমি নাই কিয়া হৈ যোৱাৰ দৰে লাগে, অ', এতিয়া একদম তোমাৰ মাতষাৰ, ধুনীয়াকে শুনি পাই আছোঁ। মই আজি ভাত খালো হা, ভাতৰ লগত ভাত খালো, ভাতৰ লগত আজি মাংস খাইছো, দালি খাইছো, চব্জি খাইছো তাৰ পিছত দৈ খাইছো, আৰু গুল্লা খাইছো।
আচ্ছা, গুল্লাও খাইছা? তুমি কৰবাত বিয়া খাব গৈছিলা নেকি অ'?
নহয়, নহয়, মই নিজে সেনেকুৱা যোগাৰ কৰি লৈছো। যোগাৰ কৰি ল'লে, মই সেনেকুৱা খাই দি, খাই দিলো।
আচ্ছা, আচ্ছা, তুমি বাপৰে, বহুত যোগাৰো দিয়া। মই তোমাৰ খালো ৰ'বা, আজি দেৰি হ'ল ভাত খাওঁতেই, ভাত খালো তোমাৰ, আজি গৰমৰ, গৰম পৰিছে যে বহুত সেইটো কাৰণে, আজি মায়ে মাহৰ দালি বনাইছে মাটিমাহৰ দাইল যে আছে, সেইটো বনাইছে, আৰু কেনেকৈ বনাইছে তোমাৰ, আমাৰ যেনেকে তোমাৰ, মাঘ বিহুত যে, বনাই যে মাটিমাহৰ দাইলটো তোমাৰ, বাকলিটো গুচাই দিয়ে যে গুচাই সেনেকে যে বনাই, তেনেকে বনাইছে, আৰু ভেণ্ডি ভাজিলে আৰু তোমাৰ, আৰু আচাৰ বনাইছিলে সেই আচাৰেৰে ভাত খাই দিলো আৰু। মাহৰ দালিটো খাই ভাল পোৱা তুমি?
মই বিৰাট খাই ভাল পাওঁ, কিন্তু মানে বনাবলৈহে নাজানো, সেইকাৰণে তোমাক সুধিলো আৰু কেনেকে বনোৱা? কৈ দিয়াচোন অলপমান ময়ো বনাম মানে অলপ দিন পিছত।
মাহৰ দালিটো মইও তেনেকে বনাই পোৱা নাই মানে মা আজি বনাইছে তোমাৰ যি টো মাহৰ দালিটো, মাটি মাহৰ দালিটো ভিজাই থৈছিলে পানীত পানে তিয়াই ৰাখিছিলে। ত তিয়াই ৰখাৰ পিছত অলপ মানে বনোৱাৰ আগত তোমাৰ সেই পা দাইল খিনি তাৰমানে এ তোমাৰ পানী খিনি যেতিয়া পেলাই পেলাই দিছে, একেলগে বাকলিটো তেনেকে গুচাই লৈছে। মা মাহৰ দালিটোৰ এটা বাকলি থাকে ন, কলা কলা যে। সেই বাকলিটো একেলগে গুচাই লৈছে গুচাই পিনে তেনেকে বনাইছে আৰু। তোমাৰ কুকাৰত বনাইছে।
অঁ
কুকাৰত দাইলটো দিছে তাৰপিছত আৰু এই যে দালিত কিবা এটা মিহল দিলে ভাল লাগে ন? সেইটো ৰঙালাও দিছে ৰঙালাও দিছে আৰু তোমাৰ নহৰু দিছে গো টা গোটাকৈ নহৰু কাটি দিছে তেনেকৈ দিছে দি হালধি দিছে নিমখ দিছে অলপ জিৰা দিব লাগে অলপ জিৰা দিলে ভাল লাগে জিৰাৰ গুৰাটো যে আছে সেইটো দিছে তেনে পানী দি তেনেকে হুইচেল মাৰি ব দিছে আৰু তেনেকৈ বনাইছে তাৰপিছত অ চমফুৰত মাৰিছে দালিটো হোৱাৰ পিছত।
অলপ আদা থেতেলিয়াই দিব লাগে। ভাল লাগে মানে গোন্ধটো খুব মানে ধুনীয়া ওলাই আৰু খাই ভালে লাগিছে আজি ভাত কেইটা।
হয় নেকি? আৰু
কালি আৰু মই উম কালি মই গুৱাহাটী গৈছিলো নহয় ত মানে গুৱা হাটী এতি লৈ তোমাৰ এখন অসমীয়া চিনেমা এখন ওলাইছে। তোমাৰ চুপা চুপি বুলি শুনিছানে?
অ চুপা চুপি চুপা চুপি এক নম্বৰ খানো আছিলে ন? শুনিছো মই শুনা তু চোৱা নাই, চাম বুলি ভাবি ভাবি মানে চাবই নাপালো।
চুপা চুপি এক নম্বৰ হয় হয়, চুপা চুপি এক নম্বৰ এখন ওলাইছে। এতিয়া টুখন ওলালে। দুই নম্বৰখন।
অহ
চুপা চুপি এক নম্বৰখন চাইছো, সেইখন ভালে লাগিছিলে চাই। অ মানে বহুতে ভাল লাগিছিলে চুপি এক নম্বৰখন চাই তাৰপিছত আহ তোমাৰ যেতিয়া এতিয়া ভাবিলো কি, দ্বিতীয় খণ্ডটো ভালে লাগিব। অ ত সেই সেইকাৰণে মানে চাব গ'লো আৰু যোৱ কালি মই গৈছিলো চাব, তোমাৰ আহ এ দ্বিতীয় খণ্ড হা চাব গ'লো কিন্তু নাপালো আৰু মানে। তোমাৰ ইমান ভাল লাগিছিলে, এ দ্বিতীয় খণ্ডটো মানে একেবাৰে ভাল লগা নাই আৰু মোৰ চাবৰ কাৰণে চাই। ভাবিছো অসমীয়া চিনেমা ভাল হলে ভাল লাগে দিয়াচোন ন সেইটো কাৰণে চাব গলো। কিন্তু চিনেমাখন চাই মানে আমেজ চাই পালো আৰু মানে, মানে ভাল লগা নাই চিনেমাখন চাই ঋণ, সঁচা ক'ব গলে হয় হয়। ত এনেকে হ'লে আৰু অসমীয়াৰ যিটো আমাৰ অসমীয়া ক'ত মানে উন্নতি হ'ব ন, তোমাৰ চিনেমাৰ এই মানে তোমাৰ সেইটো। কতনো উন্নতি হব তেনেকে। ভাল ভাল চিনেমা বনাব লাগে ন। তেতিয়াহে মানুহে তোমাৰ চাব চাই ভাল পাব, হয় হয় অঁ। বনাব লাগে, কি যে বনাইছে নহয়?
ভালদৰে বনালে ভাল আৰু।
হয় হয় আৰু তোমাৰ গণেশগুৰিত কালি আমি দেখি দেখিলোয়ে মানে, তোমাৰ জুবিনদাৰ ফটোটো যে মুচি পেলাইছিলে।
অ তোমালোকেতো সেইফালে গৈছিলা ন।
অঁ, সেইফালে গৈছিলো অঁ তোমাৰটো মুচি মুচি দিছিল। ছিলে একদম মানে তাৰ পিছত গোটেই মানুহখিনি ওলাই আহিছে, জুবিন দাৰ কাৰণে। বহুত মানে ভাল লাগিছে মানে জানানে, ইমান দিনৰ মূৰত মানে এনেকুৱা লাগিছে যেন। জুবিনদাৰ তুমাৰ অনুষ্ঠান হে চাব দেখিব পাইছো মানে, তেনেকুৱা অনুভৱ হৈছে।
ইমান মানে ভাল লাগিছে, জুবিনদাৰ মানে গোটেইখিনি
তুমিও মানে গৈছিলা তাতে, ভিতৰত আছিলা আমাৰ মানে ভিৰ হৈ আছিলা তাতে আছিলা নেকি নে ৰাস্তা। ৰাস্তা দি গৈ থাকোতে দেখিছিলা।
অঁ নহয় নহয় ৰাস্ত অলপমান ৰখি দিছো জুবিন গাৰ বুলি কলেতো আৰু তুমি কেনেকে ন মানে নৰখাকৈ গুচি আহিব পাৰিবা ন, ত মানে তাত ৰখি দিছো ত মানে বহুত হয় বহুত মানে তোমাৰ বেয়া লাগিছে মই বহুত আৱেগিক হৈ গৈছিলো আৰু। মানে মই বুলি নহয় তাতে গোটেই খিনি মানুহ যিমান আছে চবে মানে সকলোৱে মানে আবেগিক হৈ গছিলে দুজনী ছোৱালীতো বহুত কান্দিছে বহুতে কান্দি ছে আৰু তাৰ হয় হয় তাৰপিছত তোমাৰ আকৌ মানে ৰি সেই খন নতুনকৈ আকৌ ছবিখন আঁকিছে আৰু জুবিনদাৰ। বহুত ভাল লাগিছে। সকলোৱে মানে হয় সকলোৱে মানে গান বজাই আছে। ডাঙৰ ডাঙৰ তোমাৰ এইবোৰ কিছুমানে সেই লৈ গৈছে গান বজোৱা।
হয়, যন্ত্ৰ বোৰ লৈ গৈছে নেকি?
বাদ্যযন্ত্ৰবোৰ অঁ অ বাদ্যযন্ত্ৰবোৰ লৈ গৈছে। অঁ মানে ভাল লাগিছে মানে এনেকুৱা লাগিছে মানে জুবিনদাৰ অনু ষ্ঠানহে চাইছো মানে এনেকুৱা মানে অনুভৱ হৈছে আৰু বহুত ভাল লাগিছে। বহুত আবেগিক হৈ গৈছো আৰু, ভাল লাগিছে। মানে গোটেই খিনি মানুহ ইমান ধুনীয়াকে ওলাই আহিছে জুবিন দাৰ কাৰণে, ভাবিছিলো নে জুবিন দাৰ মানে সকলোৱে পাহৰিয়ে গ'ল মানে, এনেকুৱা এটা ভাবি ভাগ হৈছিলে। মাজতে কিন্তু কালি যিটো পৰিৱেশ দেখে বহুত ভাল লাগিছে দেখি পিনে মানে। তোমালোকেতো গম পাইছা ন মোবাইলত।
অঁ গম পাইছো দেখি আছো। গম পাইছো দেখি আছো চাইছো মই ভিডিঅ' কেইটা গানো গাইছে ন বহুতে। আৰু
উম আহ গাইছে গাইছে।
আৰু তোমাৰ ইমান মানুহ গৈছে বাপেৰে বাপ বহুত ভিৰ হৈ গৈছে।
উম। অ বহুত ভিৰ হৈ গৈছে তাৰপিছত তেনেকে আহিলো আৰু আমিও দেখিলো আৰু বহুত মানুহ হৈছিলে আৰু উম তাকে
আচৰিত ভাবি চালে।
আৰু বাপ কাৰণে বহুত বেয়া লাগে জানানে।
অ।
তোমাৰ গৰিমা বৌজনীৰ কাৰণে বহুত বেয়া লাগে। বহুত দুখ পালে দিয়া তাই ন বহুত কষ্ট পালে বহুত মানে কম বয়সো আছিলে দিয়াচোন।
অ বেছি ক'তনো বেছি বয়স আছিলে?
আৰু তেনেকুৱা নহয়
হম হম কাৰো তেনেকুৱা হ'ব নালাগে আৰু মানে যি মানে শত্ৰুৰো তেনেকুৱা হ'ব নালাগে ন। বহুত বেয়া লাগে দিয়া যেতিয়া ছোৱালী এজনীৰ মানে তিৰোতা এগৰাকীয়ে মানে যেতিয়া গিৰিয়েকটো ঢুকাই ন তেতিয়া তেতিয়া মানে বহুত বেয়া লাগে দিয়া।
লাগে বহুত বেয়া লাগে।
বহুত অক বহুত বেয়া লাগে কাৰো এনেকুৱা হ'ব নালাগে আৰু। তাকেইেতো তাতে আৰু জুবিন দা বুলি ক'লে আৰু কি ক'বা আৰু উম। মই একদিনা গৈছো তোমাৰ আৰু গুৱাহাটীত ত আগৰ দিন আগত দুদিন মান আগত আৰু গৈছিলো মই। ত যোৱা বৃহস্পতিবাৰ মানে গলো অ গ'লো ত' সেনেকে মই কালি কাহিলী পাৰাৰ সি পিনে আহিছো। ত মানে সেইদিনাখনেও জুবিন দাৰ ঘৰটো মানে দেখিছোৱেই। মই প্ৰথমবাৰ দেখিছো অ অ অলপমান ভিতৰত সোমাই যাব লাগে আৰু ভালেই লাগ ভাল লাগিছে মানে দেখি মানে জুবিন দাৰ কাৰণে মানুহ ন থাকেই তাত মানে। কোনোবা নহয় কোনোবা ধৰ থাকিবই মানে। দেখিলো বাৰু ভালে লাগিছে দেখি পাই পিনে। উম কি গৰম কেনেকুৱা পৰিছে অ? কিমান গৰম পৰিছে বাপৰে উম তোমালোকৰ পিনে গৰম কেনেকোৱা? কোৱা?
এই বহুত অ মানে আজি অলপ বিশেষ এটা ইমান এটা নাই। বিশেষ এটা আজিমান নাই তো যোৱ কালি ৰাতি বহুত আছিলে আৰু আমাৰ ইলেক্ট্ৰিচিটিও নাছিলে যোৱাকালি বহুত দেৰিকে আহিছে। মানে ভয় লাগি আছিলে খতম হলে আৰু কি হ'ব ধৰক ইনভাৰটাৰটো বেছি টাইম নচলেই নহয়।
উম হয়। কালি আৰু মই কালি আৰু মই তোমাৰ গুৱাহাটী গল যাওঁ। এই তোমাৰ অ বৰষুণ পাইছো ভাল লাগিছিলে বহুত গৰম লাগি আছিলে তাৰপিছত আৰু বৰষুণ দি দিলে ন তেতিয়া আৰু ভাল লাগি গৈছে আৰু মানে অলপ ঠাণ্ডা ঠাণ্ডা পৰিবেশ এটা হৈ গৈছে আৰু ভালে লাগিছে এই গৰমটোৰ কাৰণে নহয় ক'তো যাবলে মন নাযায় জানানে ইমান মানে অশান্তি লাগে
অ কতোৱে যাব নোৱাৰি একদম মানে অ শান্তি নকৈছাই নে